হেল্ল'!
হেল্ল'!
হেল্ল'!
হয় শুনি আছ নে?
অ শুনা পাইছো।
অ শুনি আছো, শুনি আছো।
অ কি কৰি আছা?
মই তোমাৰ এয়া এনেহে আছিলো অকমান। তুমি?
মই এয়া চাহ তাহ খাই বৈ উঠিছোহে বাৰু এতিয়া। বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাতি এ ভালে আৰু। তোমাৰ ভালে নহয়?
মোৰো ভাল ভাল।
অ অ।
তাকে বোলো বহুত দিন হ'ল তোমালৈ ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ প্ৰতি কথা পাতো বুলি তাকে ফোন কৰিলো মানে।
অঁ অঁ ভালে কৰিলা বাৰু।
উম উম। মানে এতিয়া তোমাৰ বিষয়টো মানে এনে ধৰণৰ হব কি হেৰি এই যি মানে আজিকালি দিনত খাদ্যৰ যে অপচয় যে হৈ যে আছে মানে তোমাৰ খোৱা ব স্তু যি অপচয় হৈ আছে। সেই তাৰ বিষয়ে মানে কথা পাতো বুলি ভাবিছো, কেনে হব বাৰু বিষয়টো?
অঁ অঁ, ভালে হ'ব ভালে হ'ব।
হয়, হয়। মানে খাদ্য অপচয়। কৰাটো একদম বহুত বেয়া কথা ক'বলৈ গ'লে বুজি পাইছা আৰু কি।
হয় অ।
উম। মানে আমি তোমাৰ এতিয়া খাদ্য অপচয় কিয় কৰিব নালাগে? বুলি যদি কোনোবাই সোধে তেতিয়া মোৰ ফালৰ পৰা মই ক'ম যে কি। মানে খাদ্য, তোমাৰ মানুহৰ জীয়াই থাকিবলৈ। খাদ্যৰ প্ৰয়োজন যেনেধৰণে এখন গাড়ী মানে চলিবৰ কাৰণে। এ, তেলৰ প্ৰয়োজন হয় তেনেদৰে মানে মানুহক খাদ্যৰ প্ৰয়োজন হয়। জীয়াই থাকিবলৈ বুজিছা? উম, সেইবাবে তোমাৰ খাদ্যটো আমি অপচয় কৰিব নালাগে কাৰণ আমি। আহ, তোমাৰ এতিয়া তুমি যেনিবা ভাত খাবা যেনিবা দেই তাৰপিছত।
হয়, হয়।
তুমি যদি ভাত যদি একদম এ, তোমাক তুমি খাবা যেনিবা। এ, এ, এ, মানে দুহেটা তুমি যদি লৈ লোৱা পাঁচহেটা মান। তোমাৰটো সেই আধা খিনিতো এনে নষ্ট হৈ যাব। হয় নহয়? অ' তাৰ ফলত কি হ'ব তাৰ ফলত তোমাৰ খাদ্যৰ অপচয় হব আৰু মেইনকে খাদ্য অপচয়টো অপচয়। তোমাৰ কৃষকসকললৈ যদি তুমি এতিয়া চাবলৈ যোৱা কৃষকসকলে কিমান কষ্ট কৰি। অ' মানে ৰ'দে বৰষুণে একদম খেতি বাতি কৰে হয়ে নহয় বাৰু?
হয় অ'।
তেওঁলোকৰ তেওঁলোকে খেতি ইমান কষ্ট কৰি খেতি বাতি কৰে সেই খাদ্য যদি আমি যদি অপ অপচয় কৰোঁ কেনে কথা হ'ব বাৰু, সেইটো একদম বেয়া কথা নহ'ব জানোঁ হয় নে নহয়? আৰু তাৰ উপৰিও তোমাৰ নিজৰে এতিয়া তুমি এতিয়া টকা পইচা খৰচ কৰি তুমি। খোৱা বস্তু আনিবা সেইবোৰ যদি তুমি যদি লোকচান কৰা, তোমাৰ নিজৰহে মানে লোকচান হ'ব।
হয়, হয়। অ'।
আৰু সেইবোৰ কথা একদম মন দিব লাগে কাৰণ এতিয়া এটা কথা তুমি চাবাচোন। অ' কিছুমান মানুহে খাবলৈ নোপোৱাকে একদম মৰি গৈছেগে। হয় নে নহয়? দুখীয়া দৰিদ্ৰ লোকে খাবলৈ নোপোৱাকে কিমান দিনে ৰাতিয়ে কষ কৰি আছে তেওঁলোকে খ-খাবলৈ নোপোৱাকে মৰি গৈছে কিন্তু। কিছুমান মানুহে আকৌ তাৰ তুলনাত কি কৰি আছে। একদম পুৰা এ, এনেকে হোটেললৈ গৈছে। গৈ এগাল মান বস্তু কিনিছে তাৰে অকমান অকমান মানে খাইছে খাই ইসোপা বস্তু গোটেই পেলাই দিছে। এইবোৰ একদম বহুত বেয়া কথা কৈছে কিন্তু অ' এইবোৰ কৰিব নালাগে আচলতে।
নালাগে অ।
তাৰ বিপৰীতে যদি তেওঁলোকে কি কৰে। ধুনীয়াকে এ, কিবা এটা মানে এ-এইটো কি বুলি কয়? খিচিৰিয়ে হওক বা এনেকে কিবা ৰুটি হওক সেইবোৰ যদি নি পেলাই যদি তোমাৰ। এনেকে দুখীয়া দৰিদ্ৰক যদি দিয়ে সেইটোৰ ফলত তেওঁলোকৰ কিন্তু লাভে হ'ব। বুজিছা উম। সেইবাবে আমি কোনো মানে এইবোৰ খোৱা বস্তু হওক। মানে খাদ্য বস্তু আমি অপচয় কৰিবই নালাগে, অপচয় কৰাটো একদম বহুত বেয়া কথা মানে।
নালাগে, নালাগে অ।
উম, নালাগে অ', খাদ্য অপচয় কৰিলে আমাৰ নিজৰে লোকচান হয় প্ৰতিটো ফালৰ পৰা। হয় নহয়? অ' এতিয়া তুমি এইবোৰ। বিয়া ঘৰত এই বিয়া ঘৰত যে বিয়া ঘৰত কম বস্তু লোকচান হয় নেকি। তুমি চাবাচোন।
হয় হয় অ'।
একদম মানে মানুহ মাতিব মানুহ যদি মাতিছে এশ জন। বস্তু বনাই দিয়ে মানে দুশজনৰ কাৰণে। সেই সোপা বস্তুটো এনেই লোকচান হৈ গুচি যায়।
হয় হয় হয়।
হয় নহয় সেইবোৰ একদম বহুত বেয়া কথা আচলতে।
উম বেয়া কথা এইবোৰ।
সেই কথাবোৰ আমাৰ মানে এতিয়া। অ সৰুৰে পৰা মানে মানুহক শিকাব লাগে ল'ৰা ছোৱালীক আৰু মানে সৰু সৰু ল'ৰা ছোৱালী শ। শিকাব লাগে যে তোমালোকে অপচয় নকৰিবা মানে। আৰু যিমানটো লাগে মানুহে খাব পাৰে এই সিমানটো বস্তুহে ল'ব লাগে। কাৰণ লাগিলে তুমি আকৌ আৰু অলপ লৈ ল'বা হয় নহয়। কিন্তু যদি তুমি এসোপা যদি লৈ যদি গুটেই সোপা পেলাই দিয়া আধাখিনি কেনেকুৱা হ'ব বাৰু কথাটো।
হয় হয় অ।
উম উম। আৰু এতিয়া অন্নয় মানে তোমাৰ আহ ভাতেই মানুহৰ জীৱন এতিয়া যে কয়। যে মানুহে যে কয় অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম সাৰ। অন্ন ব্ৰহ্মই কৰি আছে জগতৰ উদ্ধাৰ এইটো কিমান এটা মানে তোমাৰ এ, ধাৰ্মিক। কথা নিচিনাকে আচলতে কথাটো কৈছে। কিন্তু চাবলৈ গ'লে কি হয়, তুমি যেতিয়া ভাত পানী। খাই থাকিবা ভাত পানী খোৱাৰ ফলত তুমি জীয়াই থাকিবা সেইটো জ মানুহ এজনক জীয়াই থাকিবলৈ কাৰণে। অ তোমাৰ খাদ্য বস্তুৰ প্ৰয়োজন হ'ব হয় নহয়।
হয় হয়।
ত সেই জীয়াই থকাৰ যদি তোমাৰ মূল উৎসটোৱে যদি মানুহে যদি অপচয় কৰিবলৈ লয়। মানে কি হ'ব আৰু সেইটো বহুত বেয়া কথা হব আৰু হয় নহয়।
হয় হয় অ।
উম তাকে তোমাৰ তাৰ ওপৰত অলপ মতামত দিয়াচোন বাৰু।
অ সেইখিনিয়ে তুমি যিখিনি কথা কৈছা গ। গুৰুত্বপূৰ্ণ কথা কৈছা আৰু। অ আমিতো জীয়াই থাকিবলৈ হ'লে আমাক খাদ্যৰ প্ৰয়োজন হ'বই তুমি কৈছাই। যেনে যেনেকৈ এখন গাড়ী চলিবৰ বাবে এ তেওঁলোক। মানে এটা ইন্ধনৰ প্ৰয়োজন হয় তেনেদৰে আমাকো। খাদ্যৰ প্ৰয়োজন হয় কিন্তু। অ কিন্তু দুখৰ বিষয় যে আজিৰ সময়ত বহুত মানুহে প্ৰতিদিনে মানে।
উম।
বহু পৰিমাণে খাদ্য অপচয় কৰি আছে কিন্তু। কিন্তু এ তাৰ পৰিৱৰ্তে যদি আমি চাওঁ যে। পৃথিৱীৰ মানে বহু মানুহ এনেকুৱা আছে তেওঁলোকে দুবেলা দুমুঠি মানে। এ পেট ভৰি খাবলৈ পোৱা নাই।
নাই পোৱা।
এই যোনটো পাৰ্থক্য দুষ আমাৰ সমাজত চলি আছে সেইটো কিন্তু এটা। ডাঙৰ চিন্তাৰ বিষয় আচলতে
হয়
আৰু এতিয়া অ তুমি যি কলা যে এ কৃষকৰ কথা এজন কৃষকে এ তেওঁৰ যি শস্য সেই শস্য উৎপাদন কৰিবৰ কাৰণেহে তেওঁলোকে কিমান পৰিশ্ৰম কৰে তেওঁ খেতি তেওঁক খেতি কৰা এটা বীজ সিচে বা পানী দিয়ে তেনেধৰণে বহুত বহু মানে আহ তেওঁলোকে কষ্ট কৰি সেই শস্য উৎপাদন কৰে সেই খাদ্য যদি আ অলপ মানে আমি যদি অলপ পৰিমাণে হ'লেও যদি সেই খাদ্য বস্তুখিনি আমি পেলাই দিও বা অনিষ্টা কৰো তেন্তে সেই অ সেই যি শ্ৰমিকজনৰ কথা আমি সেইটো অপমান কৰা হব আচলতে
অপমান কৰা হ'ব হয় হয়
আৰু তুমি আহ যি বিয়াৰ কথা কলা সেইটোও মানে ভাল কথা কৈছা। মানে বৰ্তমান সময়ত বিয়া, সভা, পাৰ্টি হোটেল বা ঘৰুৱা কিছুমান অনুষ্ঠানতে হওক মানে বহু খাদ্য অপচয় কৰা দেখা যায় আচলতে
যাই যাই অ
বহুতে কি কৰে তেওঁলোকে প্ৰয়োজনতকৈ মানে বেছি খাদ্য লৈ লয় আৰু কিন্তু সেই শেষ শেষ কৰিব নোৱাৰে আৰু সেইখিনি এ পেলাই দিয়ে আৰু এ সেই যেতিয়া মানে খাদ্য বস্তু খিনি তেওঁলোকে পেলাই দিয়ে তাৰ ফলত সেই পেলাই দিয়া আহ খাদ্য বস্তুৰ পৰা কিছুমান মানে বিষাক্ত গেছ উৎপন্ন হয়। যিয়ে মানে পৰিৱেশটো মানে প্ৰদূষন কৰিব পাৰে। বা জলবায়ুৰ পৰিৱৰ্তনতো কিছুমান ভূমিকা গ্ৰহণ কৰিব পাৰে। সেয়হে মানে আমি খাদ্য অৱচয়টো কেৱল মানে আমি অৰ্থনৈতিক সমস্যা হিচাপে আমি চালে নহব ই মানে আমাৰ পৰিৱেশতো মানে সমস্যাৰ সৃষ্টি কৰে সেইকাৰণে আহ অ সেইকাৰণে আমি খাদ্য বস্তু আহ খাদ্য বস্তুৰ যি অপচয় এই তাৰ তাৰ বাবে কিছুমান মানে আমি এ সজাগ হব লাগে আচলতে
উম হয় হয়
আৰু এই সমস্যাটো মানে সহজে আমি কমাব পাৰো। এ তুমি কি কৰিব পাৰা এতিয়া যিমান লাগে তোমাৰ সিমানে মানে তুমি তোমাক ধৰা যিমানখিনি তুমি খাব পাৰা সিমান খিনি তুমি খাদ্য ল'ব লাগে। আৰু তুমি যেনেকে কলা কিছু এশজন মানুহৰ মাতে আৰু দুশজন মানুহৰ বাবে খাদ্য তেওঁলোকে প্ৰস্তুত কৰে আৰু বাকী খিনিতো তেনে লোকচান হবই আমি সেই তাত মানে কি কৰিব পাৰো আমি যিমান খিনি মানুহ মাতো বিয়াই সভাই সেউ সিমান খিনি মানুহ যে আমি খাদ্য বস্তু মানে তৈয়াৰ কৰোঁ। তেতিয়া সেইখিনি লোকচান
হয় হয়
অ আহ আমি আহ আমি আমাৰ দৈনন্দিন জীৱনত ইমান খিনি খাদ্য বস্তু আমি লোকচান কৰি থাকো, তাৰ সলনি যদি আমি কিছুমান দুখীয়া মানুহৰ যি-যিখিনিয়ে দুবেলাত দুমুঠি খাবলৈ পোৱা নাই তেওঁলোকক যদি আমি এ অলপ খাদ্য বস্তু বস্তু দি পেলাই তেওঁলোকক সহায় কৰক, আচলতে সেইটো এটা পুণ্য কাম হবা বুলি মই ভাৱোঁ।
হয়, হয়। একদম তুমি এতিয়া যিখিনি কথা ক'লা বহুত গুৰুত্বপূৰ্ণ কথা ক'লা বাৰু। আৰু এতিয়া মা-মানে তুমি যেনেকৈ ক'লা দুমুঠা অ' দুবেলা দুমিঠি খাবলে মানুহে কিমান কষ্ট কৰিবলগীয়া হৈছে হয় নহয় বাৰু। অ' আৰু এতিয়া তুমি এক প্ৰকাৰ আৰু এফালে চাবাচোন তোমাৰ আহ তোমাৰ যেনেকে খাদ্য অপচয় কৰাৰ লগতে তোমাৰ পানীতো পানীও বহুত খিনি মানুহে অপচয় কৰিব লৈছে আজি।
হয়, হয়, হয়।
উম একদম মানে তোমাৰ এ মানে কি কৰিব আজিকালি মানুহে এ হেৰি এইটো কি বুলি কয়, গা ধুবলৈ যাব গৈ পেলাই চাৱাৰটো খুলি থৈ দিব একদম পুৰা মানে এক ঘণ্টা ডেৰ ঘণ্টা মানুহে চাৱাৰ খুলি গা ধুই থাকিব সেই তাৰ ফলত কি হৈছে, পানী আমাৰ লোকচান হৈছে হয় নহয়। উম আৰু সেইবোৰ কথা আমাৰ মানুহে আচলতে বুজি পোৱা উচিত। আৰু তাৰ মানে কেনেদৰে আমি খাদ্য অপচয় হওক, পানীয় অপচয় হওক সেইবোৰ আমি কমাব পাৰো, সেই কথাটোহে আমি চিন্তা কৰিব লাগে।
হয়, হয় অহ'।
কাৰণ সেইবোৰ যেতিয়া আমি অপচয় কৰিম তেতিয়া বেলেগৰ মানে অপকাৰ নহয়, আমাৰখিনি আমাৰে নিজৰে অপকাৰ হ'ব আচলতে ক'বলৈ গ'লে, অ। আৰু এতিয়া যি দুবেলা দুমুঠি খাবলৈ নোপোৱা সকল লোকক তেওঁলোককো ভালদৰে মানে আমি মানে যিখিনি পাৰোঁ আমি তেওঁলোকক সহায় কৰিব লাগে। আৰু এতিয়া এটা যে কথা, এই যি প্ৰাকৃতিক দুৰ্যোগ যে, বানপানী যে, হয় যে
হয় হয়।
এই বানপানীত যে ভুগি থকা মানুহসকলে কিন্তু যি খোৱা বস্তু মানে, তোমাৰ কথা তেওঁলোকক সুধিব লাগে কাৰণ তেওঁলোকেহে বুজি পায় মানে সেইবোৰ তেওঁৰ মূল্য কি তেওঁলোকে ভালদৰে বুজি পাব আচলতে কেনেধৰণে মানে অ' তেওঁলোকে এতিয়া তাতো যেতিয়া বানপানী আহি যাব তেওঁলোকৰো সকলো বস্তু টো উটোৱাই লৈ যাব হয় নহয় বাৰু। তেতিয়া তেওঁলোকৰতো খাবলৈতো একো নাইকিয়া হৈ যাব তেওঁলোকে তেতিয়া বুজি পাব যে, বুজি পায় যে কি খাদ্য বস্তু আমাৰ জীৱনত কিমান দৰকাৰী বুজিছা। সেইবাবে আমি মানে কথাটো বুজি পাব লাগে আৰু সৰুৰে পৰা ল'ৰা ছোৱালীক শিকাব লাগে যে, তোমালোকে খাদ্য অপচয় নকৰিবা পানী অপচয় নকৰিবা মানে জধে-মধে তই এ-এগাল মান যদি কাঁহীত লৈ লৈ যদি আধা খিনিয়ে যদি পেলাই দিয়া সেইবোৰ একদম বহুত বেয়া কথা হয় আছলতে। আচলতে আৰু তোমাৰ ভাদত আমি লক্ষ্মী বুলি নকয় জানো মানুহে। হয় নহয়। অ', অ' সে-সেইবোৰ কথা আছ লতে আমি মানুহবোৰে বুজি পোৱা উচিত তাকে এ অ উচিত উচিত তাকে আজি তোমাৰ লগত কথা পাতি ভালেই লাগিল বাৰু। তোৰ পৰা নজনা বহু কথা জানিব পাৰিলোঁ আজি। তাকে আজিলৈ হ'ব দিয়া বেলেগ এদিনা আকৌ বেলেগ এটা বিষয় লৈ কথা পাতিম উম বেলেগ। মানে কথা পাতিম।
অ অ বাৰু হ'ব দিয়া।
উম হ'ব দিয়া।